হেল্ল'
অ ক'
অ শুনা পাইছা না খবৰ আছে এনকেই ভাল বেয়া মাজতে।
অ পিছত তোৰ ঘৰৰ কাম কাজ শেষ হ'ল নাই?
হোৱা নাই হোৱা নাই আজি আৰম্ভ হৈছেহে ৰোৱা।
অ। এইবাৰ কিমান বিঘা লৈছা তহত মাটি মানে কৰব আৰম্ভ কৰিছা মানে।
আৰম্ভ মানে যাওঁ যাবৰ লগতে সমানে হয় ইফালে এক চাৰি। পাঁচ বিঘা মান হ'ব চব মিলি।
অঁহ
পাঁচ চাৰে পাঁচয়ে
আগে পিছে মানে এইখিনি আগে পিছে মানে এইখিনি- কৰা মানে পাঁচ ছয় বিঘা ধৰ ছয় বিঘা‌ কি নে
মাজতে অলপ বেছি আছিলো তাৰ পিছত কষ্ট কষ্ট বেছি হয়।
অহ আৰু তো মেইন হ'ল তহঁতৰ ঘৰত মানুহ নাই না
অ মানুহ
মানুহ লাগে আৰু দুই আৰু অহ আৰু দুইজন যদি দুইজনমান যদি থাকিল হয়।
উম হুহ
তেতিয়াহ'লে তোৰসন্ধাৰৰ এখন একজন মানুহ ঘৰত লাগে হা
উম
আৰু এখন ধৰ তোন তিনিজন এদিন কে দুইজন মাত্ৰহে পা পথ যাব পাৰা বা তিনিজনে যাবা লগা হ'লে একজনৰ অলপ কষ্ট হয় ডবল, ডবল কাম কৰা হয়!
অহ', কষ্ট হয়!
তোৰ মাৰ কথাতে এখন এখন তোৰ মাৰ কথাতে যদি পাথাৰত যাব লগা হয়! সেইদি পাথাৰতো যাবা লাগিব! ঘৰৰ কামো কৰবা লাগ উম ৰান্ধা বঢ়াও আছে! সেইফালে কিন্তু কষ্ট হৈ যায়!
কষ্ট হয়!
উম, এতিয়া সেইকানে কৰোঁ! কৰবা লাগে হেই তোনটো জানা কাম বিলাক ন কেই না
এনেই অলপ ৰোগ চালোঁ ভাল লাগিলে এই যে এক ডবলা যে কয়
অ'হ এক ডবলা অহ' এটা মানে চাইদে আছে চাৰি ফুট না‌ আলি মানে এটা ফুল আলি নে
অহ', অহ', অহ', থিকে
উম
এতিয়া আৰু ৰুই আহিলোঁ! এঘন্টা লাগিলে হুেহ দুইজন ৰোৱা মাৰ লগত
হয় হয় ', লাগে কৰিব লাগে কোন ক অহ', এতিয়া মানে কমৰৰ কমত ন মানে বেকাকে ৰাখিব লাগে না না
অ'হ, অসমৰ, অসমৰ বিষায়ে মস্ত আৰু মাটি আজি খেৰ
অহ', যদি এনেকে ভৰিৰ অ'হ, কিন্তু এদিন ভৰিৰে দৰিবি নে তাই টানি ওলাও টানি, টানি আৰু তেতিয়া ধৰি লগালগ পিছুৱাই যাবা লাগে! না ইমান লাহে, লাহে নহয় ইস্পীড হয়! অলপমান
অহ', অলপ ইস্পীডত হয় আৰু যদি লাহে, লাহে ৰুব খোজে লাহে, লাহে পাৰে!
উম সেনেকাই হেল্ল' উম, কষ্ট হয়! কষ্ট চব কামৰে কষ্ট হয়! কিন্তু
উম
অ'।
হ'লে এতিয়া আৰু কি পোৰা ৰ'দ, ৰ'দ পানী নেওচি আৰু কামখিনি কৰিব লাগে সেয়েই।
মানে এতিয়া মানে সময়ৰ লগত কথা নাই এইখিনি সময়ত যদি তোমাৰ নকৰে তেনেহ'লে সময় পাৰ হৈ যায়।
সময়টো অলপ আছিল, বৰ্তমান আজি, জুলাইৰ তেৰ তাৰিখ নহয়তে।
উম।
আজি তেৰ তাৰিখ কমছে কম যোৱা বাৰতো বিছ পঁচিছ সেইখিনিত ৰৈছিলোঁ। জুলাই, জুলাই বিশ পঁচিছ তাৰিখত।
উম।
আমাৰ, আমাৰ ইয়াতে কি হৈছে জানে কে কম্পিটিশ্যন লগা নিচিনা হয়, একজনে যদি অলপ ৰোৱা দেখে চবেই ৰুব আৰু সেনেকা।
হয়।
এই বাখা মাটিখিনিত দেখোন ৰুবই লাগিব, না পানী, পানী যিহেতু এইটো বেছি হৈ আছে বৰ্তমান, বৰষুণৰ পানী।
বেছি হৈছে, আৰু বেছি আৰু ধৰ, ধৰ হেৰি হ'ব না। তৰ তোৰ আগৰ গিলা যদি ৰুই লয় তাহনতো পানী আটকাই দিব পিছত।
নাই পানী, পানী অতকা মানে আমাৰ, আমাৰ ইনচে দহা, জোনটো এয়াৰ, পানী পানীৰ কাৰণে চি চিন্তা নাই নেকি আমাৰ এইখিনিত। যাৰ যাৰ পানীৰ কাৰণে চিন্তা থাকে, ওপৰৰ পানীৰ পৰাই ৰু'ব লাগে বৰষুণৰ পানীৰ পৰাই। সেইখিনি মানে ৰোৱাৰ পাছত আৰু ইফালে চাই নাথাকে আৰু।
উম।
আজিকালি মানুহবিলাক মানে সেনেকোৱাই আৰু, তাক মাৰি খাই ডাঙৰ হ'ব।
উম, আগতেতো মই সৰু থকা টাইমটো আমাৰ ইফালে পোন্ধ, পোন্ধৰ আগষ্ট পাৰ হৈ যায়, তথাপিও হাল নুঠায়েই মানে। ভাদ, ভাদ মাহ জানা না, ভাদ মাহ। ভাদ মাহৰ লাষ্টৰলৈকে ৰুই মানুহ। আহিন আহিন মাহৰ দহ পোন্ধৰ এইখিনি তাৰিখলৈকে আছিল বোলে আগত মই সৰু থকা টাইমত কৈ থাকে দেখোন।
মানুহ আজিকালি পৰিৱৰ্তনশীল হৈ গৈছে।
উম।
এ ঠিকে আছে, দে এনেও সেই ৰুবিয়েই দেখোন।
অ', ৰুই মানে আৰু কি যদি আগত হয় আহ ৰুৱা। সময় মতে নহ'লে, অ' সময়মতে যদি নহয়।
উম।
পাছত হ'লে অলপ ভালেই, বেছি পাছত হ'লেও বেয়া, বেছি আগত হ'লেও বেয়া।
অ' এইটো হয়।
অ' খালি গছটা হ'ব, ফলটা নহব আৰু কি সেনেকা হয়। আমাৰ ওচৰতে একদিন হৈছিল তাতে, আমি ৰোৱাত টাইমত আৰু কি তাৰ পোৰা গছাখিনি মিলিবই পাৰিলে পোৰা, কম চে কম যোনখিনি ৰুই, ৰোৱাত কে আৰু, দহ পোন্ধৰজনে সেনেকা ওলাইছে। গাজা দিয়ে না সিহঁতক, এইখিনি দছ পোন্ধৰ টান হ'ব। পাছত আমি সেইখিনি টাইমত ৰুই আছিলো। পাছত আমি ই সি মানুহতা সিনা কৈ এই মৰতা হ'লে পুৰা গছা ডাঙৰ ডাঙৰে হ'ল। সেনেকা কয় আৰ কি ত আমাৰতো উপায় নাই না।
উম তৰ হ'লেও তথাপি অলপ তথাও কিন্তু ক'লেও কিন্তু তথাপিও অলপ মনত কেনকাবা লাগেই নাই বাই তাৰ ধান হৈয়ে যাব আৰু আমি মাত্ৰ ৰুলোঁ।
কিন্তু ৰিজ ৰিজাল্টতা কি হ'ল লাষ্টত কাটিব লাগে এখন ধান ধান কাট- কাটিব লগা টাইমত তাৰ তাৰিকে পুৰা পাতলা খালি পাতনা হৈছি।
উম অ।
সেইখিনি আগত ৰুলে যে। দহা মাটি সেইখিনি টাইমত ৰোৱা সময় নহৈছিল।
অ।
তা সময়তকে আগত ৰোৱাৰ কাৰণে সেনেকা হৈছি। খে সময়ত পাব লাগে না চব বস্তু।
উ উম।
এ ৰাস্তাৰ কাৰণে দিগদাৰ হয় আমাৰ ইয়াতে আমাৰ মাজত যে। ৰাস্তা নাপায় সন্মুখৰ খিনি যদি ৰুই দিয়ে আমাৰ পুৰা বাট কি কি হৈ যায় ব্লগ হৈ যায়। ইটাৰ কাৰণে আৰু অলপ দৌৰা দূৰি কৰিব লাগে।
উম। এনেকে পইচা খৰছো হয় না?
পইচা খৰচ হ'ব আৰু হাজিৰা দিব লাগিব নেকি ৰোৱা, ৰোৱা মানুহতো একজনে।
উম হুম। অ। পাঁচ বিঘা, ছয় বিঘা মাটি ৰোৱাটো কম
অ তাৰমানে একে ঠাইতে চাৰি বিঘা আছে সেইজ চাৰি বিঘা এটা যদি পাং তেনেহ'লে এইফালে চিন্তা নাই ৰাস্তাও পায় আৰু মাটিখিনি অলপ ভাল ইফালে
অ।
তাতে ৰ আলি আলি দি খজ কাঢ়িব নিদিয়ে। তোৰ যদি পাথৰ যৱা খালি বোকা দিয়ে যাব লাগিব যিমানেই দহা নহওঁক কিয়, যিমানে পানী নাথাকক কিয় সেনেকা।
আলু দি গেলেক আলু নষ্ট হৈ যায় যেনে
অ। দাঁত হ'ব নৰেৰে তাতে।
যাৰ দোকানৰ পৰা নিয়ে মোক মানে তাৰ মানে কি? নিজৰ মাটি নিজৰ অধিকাৰ না সেনেকুৱা কথা আৰ কি। উম আৰু আজিকালি মানুহ মানে কি ক'তো ক উম কাৰ টি ক
তাতে আলি বিৰালে আৰু তই কি কি হ'ব লাগে ৰে গালি খাব লাগে।
উম। মানে দালি খাব লাগে মানে কি জানা আজিকালি মানুহবিলাক মানে বদলি দিছে, গম পাৱ না?
অ'।
মানে তোক তোক বিশ্বাস কৰা নাযায় বা তই মোক বিশ্বাস নকৰে সেনেকে। তোক যদি মই আলি দি যাব দিম, কিন্তু মই ধৰ ভাল মানে ভাল ভাল হিচাপতে তোক যাব দিছোঁ থিক আছা, কিন্তু তই এনেকে ভাবিবি, এই বেলেগত আালি অলপ কিবা নষ্ট কৰি থৈ যাম। সেনেকা। সেনেকা মানুহ বোৰে ভাবে মানে ই ইয়াক আালি দি যাব দিম, ই আৰু নহয়। যাবতো যাব আৰু ম কিবা ক্ষতি কৰি ক্ষতি কৰি থৈ যায় নেকি।
শিল আলিত তই উঠবই নাপাবি, তই উঠাৰ লগে লগে ভাঙি যায়।
নতুন নতুন আলি
অ' নতুন হ'লেও পুৰণা হলেও একেই, তাৰমানে দুয়োফালে খৰালি, বাৰিষা চব পানীয়ে থাকে যে বোকা হৈ থাকে।
উম'। হুম'।
তাৰ কাৰণে এইগিলা খালি পানী ৰাখিব লাগে। মানুহ খোজ কাঢ়িব কাৰণে নিদিয়ে নেকি? খালি পানী ৰাখিব কাৰণে বান্ধি দিয়ে।
অঁ, আৰু মানুহ মানে কি খোজকাঢ়িলেতো নষ্ট হৈ যাব, ভাঙি যাব। মানুহ কি দু বাইৰে বাইৰে দুই বাৰ বাৰে কাম কৰিব নেকি না?
উম'।
কিছুমানে ইমান পইচা দিওঁ কৰে। হাজিৰা লগাইও কৰে তেনেকা কথা। উম'। চবৰে চবফালেদি চাব লাগিব না।
অ'। তথাপিও কিছুমানে যায়, মানুহ হা
তহাৰ পিছফালটা কিন্তু ডাঙৰ পথাৰ কিন্তু নাহ এইটা।
আমাৰ পিছফালৰ কমে আছে
নাই, সেইতাতো একেবাৰেটো ক'ত ক'ম একেবাৰে অলপ অলপকেহে জেগা হেৰি গেপ আছে। একেবাৰে পিছফালৰটো লাগে। আগৰ সেই দুখন, দেখাই পাই থাকে দেখোন একেবাৰে।
অহ'।
তে
সেই আমি-আমি যে গেছিলো দীঘলীত, সেই
উম'।
মাহী ঘৰত।
উম'।
প্ৰায় সেনেকা নিচিনাই ডাঙৰ সিফালে আমি ৰুবা ঠাইটা।
উম'। অ'।
তাৰমানে এক-এক চাইডৰ পৰা যদি তোক কোনোবাই মাতি থাকে।
উম'।
ত' মানুহ মানু্হটো ধৰিব নাপাবি কিন্তু অলপ শব্দটা অলপ অলপ শুনি পাই কাৰোাক শুনি নাপায় সেনেককা হয় আৰু কি
অঁ
এখন মানে মানুহ তহাৰ ফালৰ মানুহ মানে ঘৰত নাথাকে এখনৰ পথাৰত আছো বেছি ভাগ নাই।
উম বেছিভাগ পথাৰত থাকে, কিছুমানে বেপাৰত যাৱা খিনিয়ে বেপাৰৰ পৰা আহি ঘৰত থাকে সেনকে।
উম
আমাৰ ইফালে বেপাৰ মানে কি আৰু খালি দুই তিনজন মানহে আছে নেকি তামোল লবৰত লগা, চব মানুহ গাহৰি
উম
কিছুমানে এইটো
চবে গাহৰি পোহাল।
গাহৰি বেপাৰ কৰে, বেলেগৰ পৰা আনে। তাৰমানে সেইটো ন যোনটো কাটিব এইতা কাটা হোৱাৰ পাছত আৰু ঘৰত বহি নাথাকে আৰু বিচৰাব লাগে আজিৰ কাৰণেতো হ'ল কালিৰ কাৰণেতো আৰু লাগিব।
লাগিব, উম
তাৰ কাৰণে আৰু ঘৰত প্ৰায় মানুহ নাথাকে আৰু আমাৰ ইফালে।
উম নাই কৰিব লাগে, কাম কৰিব লাগে আজিকালি যি খৰচ হৈছে না। আজিকালি কাম চবেই কৰিব লাগিব, কি চবেই কৰিব লাগে ন নহ'লে আমি এনেই গৰীব আৰু গৰীব হৈ থাকিব লাগিব।
উম।
মানে দেহাজ। চলালৈকে দেহা চলালৈকে যিহেতু কয়না দেহালৈকে দেহালৈ বেহা সেনেকুৱা টাইপত। অঁ, দেহা চলা লৈ ৰ মানে খাদ্য খাদ্য বস্তুৰ চব বস্তুৰে উ দৰকাৰ আছে।
উম
ত' সেইকাৰণে মানে খৰচ খৰচো হয়, ত খৰচটো ওলাব লাগিব না।